অ শুনিছা
অ শুনিছো শুনিছো আহ আহ অ তাকে এ এতিয়া কি আমাৰ আধাত ত এটা এৰি দিছিলো নহয় কথাত
অ এই কেক কেক বনোৱা কথা
অহ
অ সেয়া তুমি বেকৰী বিলাকতে পাই যাবা প্ৰিমিক্স বুলি কবা আৰু অ ভানিলা প্ৰিমিক থাকে চকলেটৰো থাকে অ চকলেট কেক বনাই প্লেট ফ্ৰ্ৰী মিক্স হেটো তচ আকৌ বনিলা কেক বনাল বনিলা প্ৰিমিক্স সেইটো মানে প্ৰিমিক্স বুলি কয়
প্ৰিমিক্স অ প্ৰিমিক্স পাইছোঁ পাইছোঁ মই হোৱাতছাপতে নামটো প্ৰিমিক্স ন কে পাহৰিব নাম্বাৰটো দি থ নামটো দি পঠ বছচোন
অ মই দি থম দিয়া তোমাক তাৰ পাছত তুমি ক্ৰীম কিনিবা প্ৰিমিক্সটো তাৰপিছত তুমি আনিবা আনিবা বলে কোনো এটা নিৰ্দিষ্ট জোখমতে তুমি এনেকে বাতি কিনি ল আৰু কেক বনোৱা বাতি এলুমিনিয়াম
অ অ অ অ
সেনেকে তুমি জোখ এটা কৰি কেনে তুমি তাত পাউদাৰ খিনি দি গাখীৰে দিয়া নে পানীয়ে দিয়া দিবা মিলাবা মিলাই কৰি যেনেকে এনে নৰ্মেল কেক টো বনালে যেনেকে পাউাৰ পিউৰিটো যেনেকে মানে পুৰা তল কৰা তেনেকুৱা নিচিনা ল'বা তেনেকুৱা মানে দাত হৈ থাকিব নোৱাৰিব মানে এইজি পাতেদি ঘোটা আহ পাতিদি এনেকে উঠাই উঠাই চাবা। তেতিয়া মানে দেখিবা ন পুৰা লেয়াৰ লেয়াৰ কে পৰা যে দেখাই য কেকৰ হেৰিটো সেনেকে বুজি পাইছা নহয়, অ সেনে কৰি চাবা তাৰপিছত সেইখিনি থবা। থৈ কিনে, তাৰপিছত অভেন আছে ছে জানো।
অভেন নাই, মই কুকাৰত বনাওঁ।
অ মই কুকাৰতে বনাও যেনিবা। এ অভেনটো দাম অলপ বেছি বোলো পিছত কিনিম দে বোলো পইচা কেইটামান হলে। তাৰ পাছত হেৰি এইটো কুকাৰতে এনেকে ষ্টেণ্ডডাল প্ৰথমতে দি লবা, পানী দুনি কিবা দিয়া নেকি একো দিব নালাগে। হেল্ল' শুনিছানে? দিয়া নেটৱৰ্কটো চাগে অকনমান অসুবিধা, মই ৰাখি দিছো দেই।